অ কি কৰি আছ?
আছো ৰ'বা এনেই আছো এতিয়া, টোপনি ধৰিছে।
টোপনি ধৰিছে?
উম।
হয় নেকি?
উম।
অ, ভাত পানী খালা?
অ খালো এতিয়া অলপ আগত।
কিহৰ লগত খালাহে আজি?
আজি খালো তোমাৰ গাহৰি, ব্ৰইলাৰ, চব্জি, দালি, ভাত।
অ গাহৰি খুৱাই খাই থাকা নেকি তুমি?
গাহৰি নাই। আজি খালো ৰবা, আনিছো বহুত দিনৰ মূৰত।
হয় নেকি? অ। মই আজি তোমাৰ মাছ বনালো।
হয় নেকি?
উম।
কি মাছ বনাইছ?
এ ভকুৱা মাছ আনিছিলো।
অ।
ভকোৱা মাছ তোমাৰ বিলাহী দি বনালোঁ, মিষ্টি টেঙা বিলাহী।
হয় নেকি?
কি ক'লা?
বোলো হয় নেকি?
অ।
মাছ খাই পোৱা ভাল পোৱা তাৰ মানে।
আহ মাছ খাই ভাল পাওঁ। আহ মই চব মাছ ভাল পাওঁ। সৰু মাছৰ পৰা ডাঙৰ মাছ লৈকে ভাল পাওঁ।
অ।
মাছ খাই খোৱা যায় আৰু।
অ অ খাওঁ বাৰু। মই মাছটো কমতে হয় বাৰু তোমাৰ, খাওঁ, এপিচ দুপিচ খাওঁ তেনেকে।
হয় নেকি?
উম।
অঁ। এক পিচ, দেই পিচ খোৱা?
উম।
অ মইতো ঢেৰ খাব পাৰো। ভাজা মাছতটো বেছি ভাল লাগে।
ভাজা মাছটো খাওঁ এক পিচ খাব বেছি খাব নোৱাৰো।
অ মইটো খাব পাৰো, ভালে খাব পাৰো। যিয়ে ভাল লাগে নহয়, তাৰ কাৰণে। ভালে খাওঁ আৰু মাছটো। যিমান দিলেও মানে মাছটো বজাই দিওঁ আৰু। বনাবও ভাল লাগে খাবও ভাল লাগে। আগতে জানা নাছিলিলো বনাব কাৰনে তোমাৰ ফ্ৰাই কৰিবৰ কাৰণে জানা নাছিলোঁ। এতিতো মানে ইজিয় লাগে ফ্ৰাই ট্ৰাই কৰিকে বনাব কাৰণে। অ', অ'।
আৰু তোমাৰ মানে হেৰি মই মানে মাছতো ন মাছতো নব নাবনাও তেনেকে।
হয় নেকি অ', কি বনো তুমি এনে ঘৰত?
মাছ মাংস বনাওঁ তেনেকে কেতিয়াবা দালি ভাত বনাওঁ। চব্জি বনা চব্জি বনাই ভাল লাগে।
উম চব্জি কি কি চব্জি খাইক ভাল পোৱাা তুমি
চব্জি চব চব্জি ভাল লাগে জিকা তিয়হ তাৰপিছত মিক্স চব্জি ৰঙালাও চয়াবিন পটল চব বনাও তেনেকে চব্জি চব বনাও মিক্সাৰ।
উম। মই চব্জি চব চব্জি খাইকে ভাল নাপাওঁ যেনেকুৱা জিকা হ'ল ভোল হ'ল পটল হ'ল ৰঙালাও এনেকুৱা মানে ইমান ভাল নাপাওঁ খাওঁতে। তোমাৰ বেঙেনাও ভাল নাপাওঁ। তাৰপিছত লেচাৰটো ভাল পাওঁ অলপ চলপ
লেচৰাটো ভাজি লেচৰা টো ভাজি হোৱা কিজানি আলুৰ লগত। তেল দি অলপ
অ', তেল দিকে আলুৰ লগত ভাজি ভাল লাগে।
উম উম।
বুটৰ চব্জি খাই ভাল পাওঁ কেঁচা বুট বুটৰ চব্জি ভ
বুটৰ চব্জি আছে খাও, খাও, খাও।
ঘূগনি বনোৱা নে বুটৰ।
ঘূগুনী বনাও তোমাৰ গ্ৰীণ এ কি বুলি কয়। মাৰ ডিম খু মটৰ মটৰ পনীৰ
অ', মটৰৰ ইমান ঘুগুনি ভাল নালাগে বুটৰটো বেছি ভাল লাগে।
বুটৰতো খাওঁ মই বুতত বুততো খাইছোঁ কাবলি বুটৰ
অ', বিৰাট ভাল লাগে।
মটৰ পনীৰটো মই মানে ধাবাত খাইছিলোঁ আগতে ধাবাবিলাকত মটৰটো দিয়ে মটৰ পনীৰ।
উ মটৰ পনীৰো ভাল লাগে তোমাৰ আৰু তাৰপিছত তোমাৰ এনে নৰ্মেল নৰ্মেলো খাই ভাল পাওঁ। যেনেকুৱা ধৰি লোৱা পালক পনীৰ চাহি পনীৰ খাইছা নে?
ন খাইছোঁ।
শ্বাহী পনীৰটো মজা লাগে।
আ তোমাৰ ধাবা ধাবাবিলাকত বেছি ভাল লাগে যিবিলাক হোটেল আছে তাত ধুনীয়াকে বনায়।
আৰু তোমাৰ ৰেডি ইটো সিটো পাই নহয় চাহী পানীৰ গীতচৰ। এইেইবোৰ আনি আনি খাইছিলো আগতে মই গীত চাৰ ত তোমাৰ এম টি আৰৰ পৰাই
উম
পালক পনীৰ শাহী পনীৰ মটৰ পনীৰ চব পাই নহয়
উম চব পাৰে তেনেকুৱা
বটৰ পনিৰ খাইছে ন বাটাৰ লগত বনোৱা পনীৰ
বাটাৰ খাই পাইছো আগতে নছিলো
অ সেইবোৰ মানে মই অল সেইবোৰ মানে মই কি কৰো জানোনে এনে বনাবতো এলা লাগে এলাহ লাগে তোমাৰ এগত পেকেট পায় পঞ্চাশ টকা লয় ৰেডি টু উইট মানে ৰেডি থাকে তাপা বেছি নহয় চব্জিও দুই বাটি মান হব আনো গৰম কৰি খাই লো
অ
ভাল লাগে ভাতৰ লগত খাব কাৰণে বঢ়িয়া হয়
হয় নেকি
হা খাই চাব পাৰিবা ৰেড্ডি টো ইত ধুনীয়া মানে আহ গীটছ গীটছ কোম্পানীৰ
অ
আৰু এম টি আৰ চিনিৱা নে এম টি আৰ কোম্পানী
এম টি চিনি নাপাও তেনেকৈ
হ সেইটো কোম্পানীটোট পোৱা যায়
উম
এনেক দাম পেকেট পেকেট আহে
পনিৰতো তেনেকৈ খোৱা নাযায় মানে পনিৰতটো বেছি ঘৰত খোৱা নাযায় তেনেকে কেতিয়াবা মানে খোৱা যায় পৰহি খালো বাৰু তাৰপিছত তেনেকুৱ হোৱা নাযায়
জেচমিন ৰাইচ খাইছা নে
জেচমিন ৰাইচ পোৱা নাই নাই নাই নাই
তোমাৰ ইতিয়া জেপানিজ খানা জেপানিজ খানা এইটো ৰেডি টু ইট পাই সটোও সেইটোও খাইছিলো মানে মই আগতে মানে বনাব এলাৰ কাৰণে চব ৰেডি টুইড খাইছিলো
হয় নেকি
মানে গম পালো সেইবোৰ মানে বহুত পুৰণা থাকে মেডিচিন দিয়া ৰাখে মেডিচিন দি কে ৰাখে বুলে তাৰপিছত খাব কাৰণে কমাই দিলো
হয় নেকি
নিজে বনাৱা পটাপত সেনেকুৱা আৰু কেতিয়াবা আনা যায় আৰু ৰেডিটুইডে আনা যায়
উম উম
গৰম কৰি খাই দিব আৰু
উম
খাব পাৰি কি
বাকি তুমি ছাগলি মাংস খোৱা নাই
ছাগলী খাও মই।
হয় নেকি? ছাগলী মাংস কেনে লাগে?
ছাগলী মোৰ এশ বঢ়িয়া লাগে।
উম।
গাহৰি নাখাওঁ।
উম।
আাগৰ পৰাই নাখাওঁ।
হয় নেকি?
অঁ, আমাৰ নিয়মত খাব নাপায় ন, সেইকাৰণে।
উম, উম, উম। এ তোমালোকে হেৰি মাংস খোৱা নাই গৰু মাংস?
নাই নাই, নাখাও সেইবোৰ নাখাওঁ। এইবোৰ এইটো ক'ব পাপ লাগে, এইবোৰ ক'ব নোৱাৰি। আৰু তাৰপিছত তোমাৰ হা, কি বোলে? তোমাৰ আহ কি বোলে যেনেকুৱা শাক-পাচলি খোৱা নে?
শাক-পাচলিটো খাওঁ ভালে লাগে তোমাৰ।
আমি মাছ-মাংস নোখোৱা বেছি ভাল, জানানে? আমাৰ শৰীৰৰ কাৰণে মোৰ আব্বুয়ে মোৰ আব্বুয়ে সদায় কয়, এই মাছ-মাংস বোলে খোৱা বেছি ভাল নহয়।
উম, উম।
হয়, সেইবোৰ মানে খাব বাদ দিয়াই ভাল।
উম, উম।
মইয়ো ভাবি
এইটো মানে মাছ-মাংস খালে গাত শক্তি বেছি হয় মানে, তোমাৰ মাছ-মাং খালে নিৰামিষ খোৱাই ভাল মানে তোমাৰ। মাছ-মাংসত থাকি তেনেকৈ শাক-পাচলি খোৱা শাক-পাচলি খোৱা, চব্জি খোৱা, দালি খোৱা, পনিৰ খোৱা,
হয়, হয় আৰু তমি-তোমাৰ এইটো মাছৰুম খাব পাৰিবা। তাৰ পিছত তুমি বাহ-বাঁহৰ-গাজা, বাঁহৰ-গাজা খোৱা নে?
অ, বাঁহৰ-গাজা আচাৰ খাওঁ তেনেকৈ।
এই, মোৰ ফেভৰেট হয় এনে চবজি খাওতে।
খোৱা যায় বাৰু তেনেকেই
অঁ,
তুমি?
বাঁহৰ-গাজাৰ আছাৰ, আৰু তোমাৰ এনেও ভাল লাগে বাঁহৰ-গাজা। তোমাৰ চব্জি ভাজি কৰিকে। অলপ বইল কৰিব লাগিব, খাৰ দিকে। মূৰী গণ্ডা খোৱা নে?
মূৰি গণ্ডা খোৱা নে?
অঁ, মূৰি গণ্ডাটো ভালে লাগে।
এ বঢ়িয়া লাগে।
উম।
আমি ঘৰত বনোৱা যে কেতিয়াবা
বনাও বনাও তোমাৰ মুৰি গঞ্জাটো মাছৰ মাথাৰ লগত বনাও।
অ আমাৰ এনেকুৱাই মাছৰ মাথাৰ লগত বনাব লাগে বিৰাট ভাল লাগে।
উম বিৰাট ভাল লাগে টো
খাৰবোৰ খোৱা নাই অমিতা খাৰ কল খাৰ?
ত অমিতা খাৰ কলটো ভাল নাপাওঁ তেনেকে।
খাৰ বনাই ঘৰত? হয় নেকি অ। খাৰ বাই খাইকে ভাল পোৱা নে খাৰ?
অ খাৰটো ভালে লাগে।
অ কিহৰ খাৰ বেছি ভাল লাগে?
এ খাওঁ তেনেকে অমিতাৰ তাৰপিছত জাপানি এনেকে খাওঁ।
অ ভাল লাগে বিৰাট ভাল লাগে খাৰবোৰ খাওঁতে অ। হয় হয় ঠিকে কলা।
ভালে লাগে তুমি, ঠিক আছে দিয়া ৰাখিছো।
দিয়া দিয়া অ ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।